হেল্ল' হেল্ল'
অহ গুড আফ্টাৰ্ণোন
অহ গুড আফ্টাৰ্ণোন বন্ধ।
অহ আপুনিন হয় হয় হয় মইয়ো শুনিছোঁ আপুনিও শুনিছে।
অহ দে হয় শুনি আছোঁ, শুনি আছোঁ।
অহ আপোনাৰ দুপৰীয়াৰ আহাৰ হৈ গল ন।
হৈ গ'ল হৈ গ'ল আহাৰ হৈ গল বৰ্তমান, বৰ্তমান আহাৰ খোৱাৰ পাছত এয়া এনেই বহি আছোঁ।
অহ আচ্ছা ঠিক আছে অহ ভাল কথা তো' এতিয়া আপুনি ফ্ৰি আছে ন এতিয়া অলপ কথা কব পাৰিম ন আপোনাৰ লগত।
হয় হয় হয় মই বৰ্তমান ফ্ৰি আছোঁ এতিয়া কথা বতৰা কৰিব পাৰিব।
অহ আচ্ছা ত' এনে কেনেকুৱা ইফালে দেখি বতৰ বিলাক কেনেকুৱা আছে এতিয়া।
বতৰ বৰ্তমান ঠিকে আছে অলপ। ডাৱৰ ঢাকিছে। ডাৱৰ থাকি এতিয়া ৰ'দৰ তাপ অলপ কমি গৈছে।
হয় হয় ইয়াতো তেনেকুৱাই ছেম পৰিস্থিতি মানে এতিয়া গৰমতটো ৰাতিপুৱা টাইমত বহুত। বহুত গৰম হৈ গ'ল কিন্তু এতিয়া অলপ এনেকা ডাৱেৰে ঢাকি থাকি ৰাখিছে আৰু।
হয় হয় হয় বৰ্তমান বহুত ঠাণ্ডা।
অ
বৰ্তমান থাৰ্টি ডিগ্ৰী চেলচিয়াছত আহি গ'ল যেনেতো। এইফালে ৰাতিপুৱাৰ পৰা বা দুপৰীয়ালৈকে থাৰ্টি থ্ৰী থাৰ্টিবলৈকে আছিলে। বৰ্তমান থাৰ্টি ওৱানত। অহ আহি গ'ল যথেষ্ট অলপ নামি আহিছে গৰমটো।
হয় হয়
বাৰু বন্ধু এতিয়া বৰ্তমান আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছা কৰিলোঁ।
হয় হয় ঠিক আছে কওঁকচোন। কওঁকচোন কওঁকচোন আপুনি শুনি আছেনে।
হয় শুনি আছোঁ দে।
অ দে কওঁকচোন।
এতিয়া আমি এটা বিষয় লৈ আলোচনা কৰিম বুলি ভাবিলোঁ। তোমাৰ লগত।
হয় হয় কওঁক
এতিয়া ফল মূলৰ ওপৰত
হয়।
ফল মূল খাই কেনে আমাৰ জীৱনত কিছুমান শাৰীৰিক ভাৱে পোৱা উপকাৰৰ বিষয়ে আৰু কিছুমান লাভদায়ক তেনেকুৱা উপকাৰৰ বিষয়েও আলোচনা কৰিম বুলি ইচ্ছা কৰিলোঁ
হয় হয় হয় হয়তো ফল মূলৰ কথা কলে তো আমি ফল মূলৰ এতিয়া কিছুমান ফল মূলৰ এতিয়া চিজন হৈ আছে
হয় হয় হয়
যিটো নেকি আমি মানে বজাৰত বহুত মানে বেছিভাগে মানে পাব পাৰো এনেকুৱা ফল বিলাক মানে আমি এতিয়া পাব পাৰো আৰু
উম উম উম
তাৰপিছত আপুনি ফল মূলটো এতিয়া বহুত ধৰণৰ আছে এতিয়া চাপোজ কব বুলি ক'লে
হয় হয় এনেই আপুনি ফল মূল খোৱা নে নোখোৱা
হয় হয় খাওঁ খাওঁ
অ খাব লাগে বাৰু শাৰিফাৰী পোক আছে কাৰণ ফল মূল হৈছে প্ৰকৃতিৰ এটা অমূল্যয় অৱদান হয়
হয় হয়
কাৰণ ফল মূল খোৱাৰ যোগেদিও আমি শৰীৰত বহুত তেনেকুৱা ফল মূলত প্ৰচুৰ পৰিমাণে কিছুমান ভিটামিন আছে খনিজ পদাৰ্থ আছে
হয়
কিছুমান তেনেকুৱা ফাইবাৰো থাকে হয় নে নহয় ফল মূল খোৱাৰ যোগেদিও আমি আমাৰ শৰীৰ বহুত সতেজ কৰি ৰাখিব পাৰোঁ আৰু কিছুমান আমাক ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালীও কৰে ফল মূলে আমাক
হয় হয়
শাৰীৰি শাৰীৰিভাৱে
হয়।
আৰু ফল-মূলৰ উপকাৰিতাৰ পৰাতো আমি বহুত তেনেকুৱা পাব পাৰো যেনেকুৱা হজম শক্তি বৃদ্ধি কৰে হয়নে নহয়?
হয়, হয়।
আমি খাব লাগে আমি দেখিবলৈ যে বৰ্তমানত ফল মূল খোৱাৰ বাহিৰে আমি কি দেখিবলৈ পাওঁ তেনেকুৱা কৰ'বাত যদি ফুৰিবলৈ যায় বাহিৰত ওলাই গলে মানে ফাষ্ট ফুড জাংক ফুড বিলাক বহুত মানুহে গ্ৰহণ কৰে হয় নে নহয় বন্ধু
হয় হয়
কিন্তু ইয়াৰ পৰা মানুহৰ জীৱনত শাৰীৰিক ভাৱে উপকাৰে হয়
হয় হয় উপকাৰ হয় হয়
শাৰীৰিকভাৱে উপকাৰ হয় উ
আতছা' ঠিক আছে ভাল লাগিলে আপুনি যিখিনি ফলৰ ওপৰত যিখিনি কথা কলে সচ সঁচা কথা মানে আমি ফল মূল খাব লাগে কাৰণ আমি ফল মূলৰ পৰাই আমি বহুত খিনি যেনিবা বিভিন্ন ফলত বিভিন্ন। ধৰণৰ ভিটামিন বিলাক আমি পোৱা।
উম
আমি মানে এটা ফলত আমি পাব নোৱাৰো চ' সেইকাৰণে আহ চ' সেইকাৰণে আমি মানে প্ৰতিটো ফলৰ যিটো নেকি সোৱাদ স সেই সোৱাদটো লোৱাটো আমাৰ যেনিবা এটা- মানে আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন আছে আৰু কি কাৰণ কিয়নো আমাৰ, আমাৰ শৰীৰটোত মানে বহুত কিছুমান বহুত আ বেলেগ বেলেগ কিবা কাৰণে মানে বেলেগ বেলেগ ভিটামিনৰ প্ৰয়োজন থাকে আৰু যিটো নেকি এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি ভিটামিন ই সকলো প্ৰতিটো ভিটামিনটো আমাৰ আমাৰ শৰীৰৰ মানুহৰ যিটো নেকি শৰীৰ এই শৰীৰত মানে ই ভিটামিনবিলাক প্ৰয়ো প্ৰয়োজন হয়। আৰু কিন্তু এই ফল-মূলবিলাকত যদি আমি চাওঁ এই ভিটামিনবিলাক মানে এটা ফলতে ই গোটেইকেইটা মানে ভিটামিনটো নাপা পায়, চ' সেইকাৰণে মানে ফল লই ফল ফললৈ ফল এ ভিটামিন ফললৈ ফল বি ভিটামিন তেনেকুৱা পায়। সেইকাৰণে যেনিবা আমি এই বতৰ সেইকাৰণে আমি সময় অনুযায়ী বা বতৰ অনুযায়ী আমি মানে সকলো ফল-মূল যেনিবা আমি আমি খাব লাগে। আৰু আপুনি অলপ আগতে কৈ যোৱাৰ দৰে না আমি ফল-মূলৰ যোগেদি আমি ভাল এটা সতেজ জীৱন ন, ভাল এটা আমি স্বাস্থ্যৱান শৰীৰ আমি লাভ কৰিব পাৰো, ত' ত' যেনেকুৱা এতিয়া আনাৰসৰ চিজন আহিছে এতিয়া এতিয়া মানে সেই আনাৰসবিলাক আমি মানে ঠিক নিয়মিতভাৱে আমি খাব লাগে। আহ তাৰ পিছত যেনা কিছুমানে তেনেকুৱাই জুচ বনাই পেলাই খাই আহ বা কিছুমানে তেনেকুৱা। কাটি পেলাই ধুনীয়া কিনা নিমখ জ্বলা লগাই পেলাই ধুনীয়াকে মানে মানে এইটো তাতো মানে কিছুমান। ভিটামিনবিলাক মানে পোৱা যায় ত' সেইটোও আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন। ত' ঠিক তেনেকা এতিয়া কঁঠালবিলাক পায়। এতিয়া কঁঠালৰ চিজন হয় আৰু আমি যিটো নেকি লেতুকু বুলি কেনেকৈ লেতুকুৰ চিজন হয়। হয়, এতিয়া আম আম এতিয়া আমৰ ছিজন কিন্তু আমতটো এতিয়া শেষ হবলৈ ধৰিছে তথাপিও আছে কিছুমান মানে অলপ পাছতিয়াকৈ লগাবিলাক আছে উম এতিয়া ঠিক তেনেকুৱা নিচিনা আৰু সেইকাৰণে ফল মূলটো আমাৰ কাৰণে মানে আমি যদি সীমিত ভাৱে যদি আমি খা খাওঁ ন তেনেহলে সেইটো আমাৰ স্বাস্থ্য ৰ কাৰণে বহুত উপকাৰী হয় আৰু তেনেকুৱা, কিন্ত সেইকাৰণে আৰু আপুনি আহ যেনিবা এই কঁঠাল বিলাক আপুনি যেনিবা কঁঠালটোতো আমি দুই দুই প্ৰকাৰৰ মানে কৰি খাব পাৰে এইটো মানে কেঁচা খাব পাৰো। আৰু আন ফালে আমি যেনিবা কঁঠালটো পকাই কি খাব পাৰো ন, নহয় জানো? আপুনি কেঁচা কাথল খাই ভাল পায় না পোকা কঁথল খাই ভাল পায় আপুনি?
মই দুইটাকো ভাল পাওঁ
অ আচ্ছা ভাল কথা ভাল কথা হয় হয় হয় ভাল খাব লাগে। হয় মই মইও মানে মই মানে দুইটাকো ভাল পাওঁ কিন্তু কেঁচাটো তথাপিও বেছি মানে খাবলৈ ভাল। পাও আৰু কেঁচাটো মানে নিমখ জলকীয়া লগাই পেলাই হয়ন এনেকাই লগৰ বন্ধু মানুহবিলাকৰ লগত মাতি পেলাই না একেলগে মানে কথা বাতৰা তেনেকুৱা মানে খাই ভাল লাগেই আৰু। ত', সেইকাৰণে যেনিবা আমি ফল-মূলটো যিহেতু আমি খাই ভাল পাওঁ পাওঁ যিহেতু সেইকাৰণে যেনিবা ফল-মূল যদি পাৰো আমি না এনেকাই এটা দুইটা মানে গছ লগাই পুলি মানে সেইটো আমি বছৰত মানে খাবলৈ মানে আমাৰ পাম আৰু না তেনেকুৱা ক মানে এটা আশা থাকেই আৰু কাৰণ
কাৰণ কিয়নো আমি মানে চব চবৰে এটা মানে ফলৰ চিজন আছে মানে কি বুলি কয়? এতিয়া অ এতিয়া আম, আম পায় কঁঠাল পায় আনাৰস পায় লেটুকু এইবিলাক পায় আৰু এইবিলাকে শেষ যোৱাৰ পিছতে আৰু এয়া নেক্স মানে এতিয়া কি আহিব এই নাচপতিবিলাক আহিব আহ কমলাটেঙাবিলাক আহি দিব মানে, মানে চবৰে চিজন মানে এটাৰ পিছত এ এটাৰ পিছত এটা মানে এনেকা আমি মানে ফল মূল বিলাক আমি পাই থাকো আৰু সেই অনুসাৰে আমি মানে বতৰ অনুযায়ী আমি যেনেকা চিজন অনুযা আমি জেনেকা‌ মানে‌ ফল বিলাক পাও সেই অনোখাৰে যেতিয়া আমি খাই থাকো খাই‌ যাওঁ না তেনেহলে সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী আৰু না
হয় হয় হয়
কিন্তু আমি যদি আৰু লাগাতকে যদি আৰু আমি যিখিনি খাব লাগে যদি বেচিকে খাও না তথাপিও যে আমাৰ অলপ মানে কিবা হয় মানে পেটৰ মানে প্ৰব্লেম হব পাৰে কিন্তু যেতিয়া আমি হয় হয় কিন্তু আমি যিখিনি মানে লাগতিয়াল চাপচ যেনিবা আি দুই এ আম আমি মানে একেবাৰত আমি খাব পাৰো কিন্তু এৰে আমটো বহুত যদি ভাল আছে বুলি কিনে যে একদম তিনি চাৰিটা যদি খাই দিয়া না তেনেহলে মানে পেটৰ অসুখো হব পাৰে ন আৰু মানে মানে এটা য সীমিত ভাৱে যদি খাও না তেনেহলে আমি যিটো খাও সিটো আমাৰ শৰৰ কাৰণে যিটো নেকি ভিটামিন সি ফলৰ পৰা পাই সেইটো আমাৰ কাৰণে বহুত যেনিবা কি উপকাৰী বুলি মই ভাবো আৰু চ ত' সেই কাৰণে যেনিবা আমি ফল মূল বতৰ হয় যিহেতু আমি সেইি বতৰ অনুযায়ী সময় যেনিবা আমি ফল খোৱাাতটো মানে মই স্বাস্থ্যৰ কাৰণে বহুত ভাল বুলি ভাবো আৰু যেনিবা যি ভিটামিন বিলাক পাওঁ সেই ভিটামিন বিলাক আমাৰ শৰৰ কাৰণে আমাৰ যিবিলাক ক্ৰমম আছে বা আমাৰ যি ব্লাড না ই ই সকলো বিলাক যেনিবা এই
ফল মূলৰ যোগেদি যেনিবা ভিটামিন বিলাক পোৱাৰ যোগেদি যেনিবা আমাৰ মানে বহুত শৰীৰত মানে ভাল আমাক কি বুলি কয় তেজ চলাচল কৰাত বা আমাৰ স্বাস্থ্যতো ভাল থকাত মানে সহায় কৰে আৰু সেইকাৰণে আমি যেনিবা ফল মূল বিলাক খাব লাগে
আচ্ছা তো যিয়ে নহওক তোৰ' আমাৰ অ কি বুলি কয় আমি ফল মূলৰ ওপৰত যি কথা পাতিলো মানে ভাল লাগিলে
হয় বহুত ভাল লাগিল আপোনা লগত আলোচনা কৰি তেনেকুৱা ফল মূলৰ পৰা পোৱা কিছুমান উপকাৰৰ পৰিক্ষা আপোনাৰ পৰা জানিবলৈ পাৰিলোঁ
হয়
বহুত ভাল লাগিছে আপোনাৰ লগৰ আলোচনা কৰ আলোচনা কৰি
ত তেনেহলে আজি আমি ফল মূলৰ বিষয়টো আমি ইয়াতে ৰাখিম বুলি আহ ভাবিছো নে কি কয় আপুনি
হ'ব হ'ব দে পিছত আৰু তেনেক পুৱাই আলোচনা কৰিম পিছৰ বাৰত অ দে নিশ্চয় লগ পাম দে অ দে দে দে